হেল্ল' নমস্কাৰ নমস্কাৰ
নমস্কাৰ
ভাতাত খালে নাই
খালো খালো তুমি খালা
মোৰ খালো এই মাত খাই উঠিছোহ
উম মইো খাই বিচনাত পৰিছো
অঁ অঁ অঁ
কিবা লেখা আছিলে
এই লথাাটত তো মম ফোন কৰিলো বোলো
অ', কোৱাচোন
মোৰ মাটি খিনি মানে মই খেতি কৰিম মানে এবাৰ মানে মাটি অলপ গন্ধ কৰি লৈছো মানে খেতি কৰিবলৈ তোমাৰ ট্ৰেক্টৰ মানে হাল বাব লাগিছিলে
অ', মোৰ আছে বাৰু দুখন দুখন আছে টেক্টৰ
তেখেতে ফ্ৰী আছে নে মানে মাটি কঢ়িয়ে আছে
টেক্টৰ তোমাৰ মাটিত লাগি আছিলে এনে তোমাৰ এখন লগাই থৈছো
অ',
আৰু এখন এনেকে লগোৱা নাই ইমান মাটিব পোৱা নাই মানে এনেকুৱা কনটেক
আচ্ছা,
ঘৰতে আছে সেইখন তোমাৰ হা এনেকে হাল বাইছিলেহে নহয় এটা মানুহৰ
অহ,
তাৰপিছত এতিয়া ঘৰতে আছে বাৰু সেইখন ত মাক ঘন্টাত তোমাৰ হেৰিকে লওঁ ঘন্টাত আঠশ টকা
আঠশ টকা ন
অ',
মোৰ, তোমাৰ বিছ বিঘা মাটি আছিলে
অ',
তাকে বোলোও এইবাৰ
বিছ বিঘা ন উম কি তোমাৰ হাল বাবই লাগে ন
হাল বাব লাগিছিলে অ',
উম, উম,
এই এইবাৰ পানী চানী পানী চানী নাই ন সেইব খেতি বাতি এইবাৰ কি হয় নাজানো আৰু
উম, তু কেতিয়া মানে লাগিছিলে তোমাক কেতিয়া মানে হাল বাবা
কেতিয়া মানে তোমাৰ পৰহিলে মানে তুমি আহিয়ে যা মানে আহিবাহ ৰা ৰাতিপুৱা বেলাত হেৰি কৰিম মানে ৰাতিপুৱা সোনকালে এনে ৰ'দ দিয়ে না বহুত
উম,
এ গা জ্বলা পুৰা কৰি দিয়ে
ৰাতিপুৱা সোনকালে যাম দিয়া
ৰাতিপুৱা পাঁচটা মানত অ পাঁচটা মান আহি যাবা দশটা মানলৈ হৈয়ে যাব গ'ল উম
হৈ যাব মই তোমাৰ ল'ৰা এজননৰ গতি লৈ
অ',
কৈ দিমগৈ বাৰু কি কি কি গুটি দিবা তাত
তোমাৰ এইবাৰ মই এই হেৰি বাও ধান কৰিম
অ', ধান নক অ, উম পানী দিবও লাগিব চাগে মটৰ লগাই তোমাৰ পানী নাই নহয় এতিয়া
পানী নাই, পথাৰ গোতে শুকাই আছে
ওচৰত তোমাৰোকৰ পুখুৰী চুখুৰী আছে নাই
পুখুৰী এটা আছে বাৰু তে হেৰি মেচিন লগাই পেলাই পানী দিব লাগিব
অ', সেইটো কাৰণেই সুধিছিলো মই এনেকুৱা মটৰত লগাব লাগিবাং ডাঙৰ যেনে তই
উম আৰু এইবাৰ কঠিয় খিনি পেলালো
উম
ক কথ আ ম কোবা মৰি থাকিলে তোমাৰ আৰু এনে মৰি থাকিলে এক পানী নাই আৰু
উম
এইটো কছিল ত এই তোমাৰ এনেকুৱা চিনাকি মানুহ আছেেকি কঠীয়া মানে বিক কিছুমানে বিক্ৰী কৰে ন কঠীয়া
অ অ আছিলে আছিলে তোমাৰ আমাৰ এই গাঁৱতে আছে মানুহ বিকি আছেে চিয় আছে বাৰু আমাৰ এইফালে পানী আকৌ মানুহে দি আছে দেই দহ জেগা যে
অ
মানে পানী দিয়া নাই তোমাৰ দ দেখি ইয়াত আমাৰ হৈ আছে কঠিয় বিিলাক পানী জমা হৈ গৈছিলে
এবাৰ বহুতে খেতি বাতি কৰিবই পৰা নাই
উম পানী কম হৈ আছে যে আৰু তোমাৰ আমাৰ এই কঠীয়া খিনি ল'ব পাৰিবা ভাল আছে আমাৰ গাঁৱত হোৱা ধুনীয়া ডাঙৰ ডাঙৰ হৈছে কঠীয়া খিনি
অ মানে কি কি কি কিছুমানৰ তাত মানে মানে বহুত তাত পাইছো কিন্তু সিহঁতৰ মানে হেৰিটো মানে তাৰ যোনটো ফলটো
অ
যিটো ধানতটো হয় সৰু সৰু
উম ধানতো বেয়া চাগে এনেকুৱা বহুত পুৰণা ধান সিচিলে চাগে
অ মোক মানে এখন হাইব্ৰীড টো লাগিছিলে
অ
তোমালোকেেইখিনি হাঁহিতে চাগৈ
পাই যাবা নেকি ওলাই আহিবিতিয়া নেকি মই ইমান তাই ভালকে নাজানো কিন্তু পুলি খিনি ভাল সিদিনাখন মই দেখিছিলো তোমাৰ প ডাঙৰ ডাঙৰ আৰু পুলি এইবিলাক ভাল হৈছে
আহ
এনেকে বেছিও আছে মানুহে লৈ আছে বাৰু আমাৰ এইডোখৰ পৰা
অ আৰু বাকী মোৰ এনেকুৱা বেলেগ খেতি বাতিও আছে হেৰি লাও জিকা বেঙেনা তিয়হ চতিয়হ তোমাৰ এনে চাপৰি মানে বৰা ই খতি গোটেই খেতিয়ে আৰু
উম ময়ও মাজতে কৈছিলো তোমাৰ এই চাপৰিতে এনেককাা ৰঙালাও কৰিলো
অঁ
তাৰপিছত তোমাৰ ভুল জিকা এইবিলাক কৰিছিলো
অহ
ভালে হৈছে এইবাৰ মোৰ খেতি
অ মই অলপ মানে ৰঙালা হেৰি মানে হেৰিয়ে খালে গৰুয়ে খালে
উম মই তোমাৰ ভেটা চেটা দিওঁ ছাগলী তেনেও সোমাই যায়
অ বৰ দিগদাৰ ৰখি এটা লাগেই আৰু
উম তাতনো আ কৰাত তোমাৰ এইফালে ট্ৰেক্টৰৰ কামটো থাকে সেইকাৰণে থাকিবও নোৱাৰো গুচি আহিব লাগে
উম
দিগদাৰ হয় বাৰু অলপ
ঠিক তাৰকন হয় আৰু
তেনেকবাক ভালেই হৈছিলে বাৰু খেতি ঘৰত খালোঁ তোমাৰ তাৰপিছত দোকানত বেচিছোঁ বজাৰত
মই বিকি কৰিলো অলপমান বৰ্তে
উম
তাকে আকৌ
এইবাৰ চবৰে ভালে হৈছে বোলা খেতি
অ এই মানে এইবাৰ ধান ধান চান এইবিলাক খেতি কৰিবলৈহে দিগদাৰ হ'ব পানী চানী নাই যে
উম পানী বৰষুণ এইবাৰ নাই এ
নাই আকৌ মাটি মাহ চাতিমাহ পেলাবলেও
উম সেইটোৱে ৰচুন কৈৰিছিলা তুমি নেকি
কি কৈছা
ৰচুন ৰচুনৰ খেতি কৰিছিলা নেকি
অ ৰচুনৰ খেতি যোৱা বছৰ কৰিছিলো এইবাৰ নকৰিলো
অ তোমাৰ এনেই হ'ব নেকি ৰচুন বেছি এনেকে বেচিব
এ কিমান মান লাগিছিলে
মোক লাগিছিলে তোমাৰ পাঁচ ছয় কেজি মান এটা
অ অ এই পাঁচ ছয় কেজি আৰামত হ'ব
অ এই তোমাৰ ঘৰৰ কাৰণেই লাগে বাৰু মায়ে কৈ আছিলে আনিবলৈ
অঁ অঁ এনে মানে স সৰুটোও আছে ডাঙৰটোও আছে ৰচুন
অ মেম এই মোক তোমাৰ ডাঙৰটোৱে লাগিছিলে
ডাঙৰটো ন
অ
অ ডাঙৰটো মানে ভালে আছে
উম দিয়া মই পিছত ল'ম দিয়া তোমাৰ পৰা
অ অ
সুধি থলো আও আছেনে নাই এইবাৰ মই মানে কৰি ৰচুনৰ খেতি কৰিবই নহ'ল সেইটো সময়ত টাইমেই নাপালোঁ তোমাৰ ৰচুন লগাবলৈ
মই এ যোৱা বছৰ কৰিছিলো এবাৰ মানে সচলৈ থব থাকি গ'ল
অ
সচলৈ নথলো এবাৰ নকৰিলো আৰু মানে
উম এ হ'ব তোমাৰ এইবছৰটো তেনে ওলাই যাওক কিমান মান আছে চাগে এতিয়া আৰু
এতিয়া মানে মোৰ তাত কমেও দহ পোন্ধৰ কেজি মান আছে
উম হৈ যাব তেনে এইবছৰটো গুচি যাব
এবছৰ গুছি যাব ঘৰত পিছৰ বছৰ হে কৰিব লাগিব আৰু
উম অহা বছৰ লগাবা
এইবাৰে ঢেৰ খেতি বাতি হলে মানে হে কৰিব দিগদাৰ হয় আৰু
অ সেইটোয়ে ত তুমি কোন টাইমে দিব নোৱাৰিবা কোনফালেনো টাইম দিবা
অ মই তাকে ভাবিছো এইবাৰ হেৰি মানে ভোত জলকীয়া যে বিহ জলকী য়াটো তাৰে দুখ দুশ‌ জোপা মান পুলি লগাই দিওঁ নেকি মানে ভোট জলকীয়া বিজনেছ কৰিম বুলি ভাবছো
উম ভোত জলকীয়া ভালে আছিলে কিন্তু তোমাৰ সেইটো হেৰি এ বহুত আাপ ডাল কৰিব লাগে অকমান মুখ চুখ লাগি গলে সৰি যায়
সেইটোতো‌ অ‌ মানে ভোত জলকীয়াটো তোমাৰ বহুত লাভ হয় সেইটো কাৰণে
উম হোৱাব পাৰিলে এতিয়া দহ টকা তোমাৰ আহ সেইটোয়ে বিশ টকাত পাঁচ
পাচটা দিয়ে সেইটো মানে দামো আছে জলকীয়া
খাই ভালো লাগে দিয়াচোন আমাৰ ভূতলকীয়া ভাতৰ লগত উম
ফটোমাত দেখাবানে‌ এনে নৰ্মেলটো নলগাও আৰু তোমাৰ হাইব্ৰীডটো আনিম চাপৰতে চাপৰতে মানে জোপোহাতে লাগিব।
বাকী তোমাৰ ঘৰত পুল পুল, পুল চুল আছে নেকি?
ভুল তোমাক লাগিছে নেকি?
নহয় নহয় নাই যদি মই তোমাৰ মোৰ তাত আছিলে মানে ভুল অলপ।
অ' মই এনেকুৱা এইবাৰ ভোলৰ খেতি মানে কৰিছিলোঁ, মানে ইমান ডাঙৰকে কৰা নাই অলপ কৰিলোঁ।
অ' মই তোমাক দিম দিয়া, কেইটামান জহা ভুল মোৰ তাত আছিলে মানে।
অ', অ' দিবাচোন মোক কেইটামান।
আছিলে মানে ছিঙিব লাগিব বাৰু হৈ আছে।
অ' এটা কাম কৰিবচোন মোলৈ সঁচলৈ জহা ভূল যে
অ'।
মোলৈ গুটি কেইটামান থ'বা।
অ' হ'ব দিয়া, তেনে দুটামান পকিব দিব লাগিব।
অ'।
থৈ দিম দিয়া। মই এনেকে থৈছিলো বাৰু। যোৱা এ, এইখিনি ভুলৰ গুটি যোৱা বছৰ মই থৈয়ে দিয়া।
অ'।
তাৰপিছত এতিয়া সেইকাৰণে
এ, জহা জ জহাভাটো খাই ভালো লাগে।
উম। তাৰ তুমি বাকী খেতি কৰা নাই এইবাৰ? এনেকা, অ' ঠিকেই আছে।
তাৰপিছতে সেয়াই আৰু বেছি খেতি বাতি নাই, মাটিমাহটো পেলাব নোৱাৰেই পানী নাইৱ।
উম, মই এইবাৰ ধান এনেকে লগাবই পৰা নাই, মাটিখিনি এনেই পৰি আছে।
পৰি আছে অ'। মোৰ মোৰ তাকে দহ দছ বিঘামান নিজৰ মাটি তাৰপিছত আৰু দহ বিঘামান বন্ধকত ললোঁ।
আৰু আৰু
তাৰপিছতে, বন্ধকত ললোঁ মানে মোৰ লোকচানেই হ'ব চাগৈ। মাটি মাটিখিনি এনেই লৈ লৈলোহে লাগিছে। এইবাৰ পানী চানী নাই, উম।
ভালেই হৈছে এইবাৰ বাৰু, কিন্তু পানী হ'লে ভালে হ'ব চাগে খেতি।
পানী অলপ লাগিছিলে বাৰুতে হয় নহয় কোৱা? বৰষুণ চ বৰষুণ চৰষুণে নোহোৱা হ'ল।
উম।
যিহে ৰ'দ মাৰে আৰু।
তাকে বহুত গৰম পেলাই আছে।
উম।
উপায় এনে তুমি মটৰ চটৰ লগাই পানী দি থাকিবা এনেকে গো পুলি ৰুলে।
অ'। এ, তাকে মই ভাবিছোঁ হেৰি এই যে চ'লাৰ চিষ্টেম চিষ্টেমত যে বৰিং কৰে যে হেৰি পথাৰত।
অ' সেইটো কামো কৰিব পাৰিবা, খালি কেইটামান টকা খৰচ হ'ব কিন্তু খেতিতটো ভাল হ'ব আৰু।
খেতিটো ভাল হ'ব অ'। পানী চানিটো দিগদাৰ হয় তাকে ভাবিছোঁ চ'লাৰ এখনে লগাই চ'লাৰ লগাই পেলাই বৰিং কৰি দিওঁ নেকি।
উম, কিমান আৰু মটৰ লগাই লগাই এনেকে তুমি লোকৰপৰা পানী দিবা।
পানী বিচাৰি ফুৰিম, অ' সেইটোৱেইতো।
নিজে লগাই দিলে এঘন্টামান এনেকে চলাই দিবা আৰু চ'লাৰ। উম।
আৰু সেই কি মোৰ বোলো মাটিখিনি এনেই আছে তোমাৰ কৰিব টাইমে পোৱা নাই।
এটা কাম কৰা মোকে দি দিয়া মোক চোৱাকৈ
আমাৰ এইফালে কিন্তু পানীও আাছিলে।
পানী আছে নেকি?
উম, খালি মই তোমাক হাল বাবয় টাইম পোৱা নাই!
তুমি এটা কাম কৰিবা তুমি হালটো বাই দিবা।
অ'।
তাৰপিছতে বাকী চোৱা চিতা খিনি তাৰপিছত মানে তাৰ হেৰি খিনি খোচলে উঠোৱা খিনি ধুনীয়াকে দি দিম আৰু।
অ, হ'ব তোমাক দি দিম দিয়া, তেনেহলে। উম।
মই মানে টাইমে নোপোৱা হৈছো মানুহ এটা অকলে কোন ফালে কৰিবা এতিয়া।
কৰিবা সেইটোতো অ'।
বাকী এখন ট্ৰেক্টৰ খনৰ মাটি মিলাই থোৱাখন'ৰ সেইখনতো সদায় চাবলৈ গৈ থাকিব লাগে।
অ, এনে মাি মাটি তুমি টেইলা কিমান
মাটি তোমাৰ চাৰে চাৰিশকে।
চাহ চাৰিশ ন? এ মোৰ চাৰিটলা মান পেলাব লাগিছিলে ৰখা এই চোতালত পানী ৰখে অকমান।
অ, তোমাৰ ভালে এতিয়া তোমাৰ কি মাটিটো লাগিব? বালি মাটিটো নে এনে নৰ্মেল মাটি?
নহয় বালি হলে তোমাৰ বৰষুণ দিলে গুচি যাব ন। তুমি অকন আলতীয়া মাটিটো যে সেই মাটিটো মোক চাৰি তোলা মান পেলাই দিবা চোন।
হ'ব দিয়া মই তোমাক ক' তাত পেলাই দিম।
অ'।
মই কাইলে পেলাই দিব পাৰিম ৰ'বা কাইলে এনেকা দুখন ঘৰ হে আছে।
অ, তুমি মোক হেৰি তাৰ মানে ৰাতিপুৱা মানে অ, সোনকালতে আহিবা মানে মোৰ হেৰি আকৌ দেৰিকে হলে মানে মই নাথাকিম মানে কাইলৈ ঘৰত
অ, তেনে তোমাৰ ছটা মানত পেলাই দিলে হ'ব।
ছটা, চাৰে ছটা মানে পেলাই দিবা।
আহ দিয়া ঠিক আছে মই কেইখন ঘৰত অলপ দেৰিকে পেলাই দিম।
অ'।
তোমাৰ চাৰিটলাহে সোনকালে পেলাই দিম দিয়া।
অ', অ', ঠিক আছে।
হ'ব দিয়া ন।
অ', অ', অ', হ'ব দিয়া।